হেল্ল' কি কৰিছা?
এয়া অকমান ওলাই আহিলো ৰাস্তা চাইদে গৰম দেখি
গৰমটো আজি বহুত পৰিছে ন
অ', সেইফালে গৰম কেনেকুৱা তোমালোকৰ চাইদে
সেইফালে বহুত গৰম এইফালে আমাৰ এইফালে বহুত গৰম
অ', এফালেও পুৰা ত্ৰিশ তেত্ৰিশ ডিগ্ৰী মাৰি আছে
অ', কিন্তু পঞ্চাশ ডিগ্ৰী নিচিনা লাগিছে ইমানে গৰম মাৰিছে ইমানে গৰম দিছে পঞ্চাশ ডিগ্ৰী নিচিনাহে লাগিছে
তোমালোকৰ গুৱাহাটীত মাৰিবই না গৰম
কি কলা?
তোমালোকৰ গুৱাহাটীত মাৰিবই ন গৰম
অ', সেইটো হয়
তাত মানে গছ গছনিবোৰ অলপ কম যে
হয়, হয়,
বাকী এতিয়া কি কৰি আছা ত
এ মই অকনমান ওলাই আহিলো ফিল্ডৰ ফালে।
অ।
উম।
গৰমৰ কাৰণে ন?
হয় হয়।
অ। এতিয়া বাকী খবৰ খাতি কওকচোন আপুনি?
খবৰ-খাতি ভালেই বাৰু, আপোনাৰ?
মোৰো ভালেই। ঘৰত গৈছিলো তাৰ পৰা আজি আহিলো।
অ ঘৰৰ পৰা কি আনিলে খোৱা বস্তু?
ঘৰৰ পৰা তোমাৰ এটা কোমোৰা আনিছিলোঁ।
কুমৰা?
আহ নেমু কেইটামান আনিছিলো কাজি নেমু।
উ আৰু?
আৰু চাউল আনিছিলো।
অ।
দালি-দালি আৰু দালি এক কেজি আনিছিলো।
অ হয় হয়।
খবৰ কাৰণে।
হয় হয়।
তোমালোকৰ আজি কিহে খোৱা হব?
আমাৰ আজি মাছ বনাব।
অ মাছটো ন।
অ।
এদিন শিকাই দিছিলো মাছৰ আঞ্জা এদিন শিকাই দিছিলো মাছৰ আঞ্জা কেনেকে বনায়।
হয় হয় সেইদিনা খাই ভাল লাগিলে দেই, বহুত ভাল লাগিলে।
তাকে এদিন আমাকো মাতিব খাবলৈ আপোনাৰ ৰুমত।
অ গুৱাহাটী আহিলে আহিব আপুনি। উম।
গুৱাহাটীত বোলে খানা পিনোৰ বৰ ধুনীয়াকে বনাই সেইকাৰণে মানে খাই চবো মন যায় ন?
অ আহিলা আহব মোৰ ৰুমত।
তাকে একবাৰ যাব লাগিব।
অ অ।
অ আপোনালোকৰ বহাগ বিহু পাতেনে?
ব'হাগ বিহুতটো তোমাৰ আমাৰ ইয়াত প্ৰতি বছৰে পৰা হয় গাঁৱত।
মানে আপোনালোকৰ টোটেল তিনটা বিহু আছে ন? সেই তিনিটা বিহুৰ ভিতৰত মানে কোনটো মানে বেছি ভাল লাগে বেছি।
ক'বলৈ গ'লে মাঘৰ বিহুতো বেছি ভাল লাগে মোৰ-মোৰ-মোৰ সেইয়ত
মাঘৰ বিহু?
হয়।
অ মাঘৰ বিহুত কি হয় অলপ কব নেকি?
মাঘৰ বিহু তোমাৰ উম হেৰি কৰা হয়, তোমাৰ মা মাঘ বিহু উৰুকাৰ দিনা
উৰুকা দিনা
ৰিচিভ নকৰিবি।
উৰুকাৰ দিনা খানা পিনা বনোৱা হয়।
হয়, হয়, হয়।
তাৰপিছত বাকী পাছদিনা ৰাতিপুৱালে মেজি জ্বলোৱা হয়।
মানে একেবাৰে মানে মোক বহলোই কওকচোন, মাঘৰ বিহুত কি কি হয়?
মাঘৰ বিহুত তোমাৰ হেৰি কৰে আৰু, পিঠা পনা বনাই গাঁৱৰ মহিলাসকলে।
হয়।
আলহীক সা শুশ্ৰূষা কৰে ঘৰত আহিলে।
হয়, হয়।
ডাঙৰক সন্মান যাছে, গামোচা
হয়, আৰু
তাৰপাছত এনেদৰে বিহুতো উদযাপন কৰা হয় আৰু, মেজি চেজি জ্বলোৱা হয়, গাৱৰ চুবুৰীয়া তিলাই ভোজ চোজ খাই মেলি
অ'।
এনেদৰে মাঘৰ বিহুতটো পালন কৰা হয়।
হয়, হয়।
বাকী আপোনালোকৰ গুৱাহাটীত পালন কৰা হয়নে?
নাই, পালন কৰা মানে মই দেখা নাই বাৰু আজিলৈকে মাঘৰ বিহু। কিন্তু মাঘৰ বিহুৰ আগদিনা মানে আপোনাৰ খানাহে খোৱা দেখিছো মই জুইৰ ওচৰত বহি। আপুনি যেনেকে ক'লে, পিঠা চিঠা বনাই সেই সেই তেনেকুৱা মানে দেখা নাই মই।
যিহেতু মাঘৰ বিহু কাৰণ ঠাণ্ডা হৈ থাকে ন তেতিয়া। মানে ঠাণ্ডাত জুই জুই জুইৰ ওচৰত বহিতো ভাল লাগে জানেই। ঠাণ্ডা দিনত জুই চুই ফুৱ হয়, লগতে আৰু খানা পিনা বনোৱা হয়।
হয়'।
জুয়ো জুয়ো কাষত থাকি ভাল লাগে। ঠাণ্ডা দিন, সেই তেনেকুৱা কথা আৰু। আপোনালোকৰ গুৱাহাটীত ঠাণ্ডা দিনত জুই ফুৱা হয় নাই?
হয়, হয়, কিয় নহয়, চবেই জুই ফুৰাই।
তাততো তোমাৰ খৰিৰ অভাৱ, গুৱাহাটীত।
খৰীৰ অভাৱ হয় বাৰু, কিন্তু হিটাৰ আছে নহয়, হিটাৰ ইউজ কৰে, হিটাৰৰ ব্যৱহাৰ
হিটাৰ ব্যৱহাৰ আছে ন।
অ'। তাৰ পিছত আৰু এটা কথা শুনিছিলো, মাঘৰ বিহুৰ আগৰ দিনা চুৰ কৰে বোলে মানুহে। সেইটো কি বস্তু?
সেইটো আচলতে সেইটো আচলতে আগৰ প্ৰচলিত এটা পৰম্পৰা মানে বস্তুটো।
এইটো কথাটোতো ভাল নহয়, চুৰ মানুহে চুৰ কৰাটো ভাল হয় জানো কথাটো?
আচলতে চুৰ কৰো বুলি নকৰে আচলতে এটা মানে এটা ধেমালি আৰু। বিহু বুলি মানে অলপ ধেমালি কৰে আৰু মানুহৰ ঘৰত তেনেকুৱা কথা। সেটো কওঁ বুলি নকয় আচলতে এনে ধেমালিৰ কাৰণে কৰে আৰু সেইটো। মনোৰঞ্জনৰ কাৰণে। ভালাগেকা।
আপুনি চুৰ কৰি পাইছে নে নাই?
মই জীৱনত
উ কৰি পোৱা নাই বাৰু আজিলৈকে কিন্তু সেই মাঘৰ বিহুৰ সময়ত এবাৰ কৰিছিলো।
কিন্তু ভাল লাগিছিল কৰি। মইতো মই তোমাৰ এবাৰ কুঁহিয়াৰ চুৰ কৰিছিলো লগৰ লৰা কেইটাৰ লগত গৈ
কুঁহিয়াৰ।
কুঁহিয়াৰ মানুহৰ এঘৰত মানে কৰি থৈছিলে। তাৰ পাছত কুঁহিয়াৰ আনি খালোহি মানে।
হয়।
তাৰপা আকৌ কিছুমানে আলু খেতি কৰি থয়।
হয়।
আলু আনিছিলোঁ তেনেদৰে মানে অলপ হেৰি কৰিছিলোঁ আৰু।
আলু আনি মেলি এনেকে জুইত পুৰি খাছিলো বইল কৰি খাছিলো। মাঘৰ বিহু বুলি।
উমম থিকেই।
তেনেদৰে মানে পালন কৰোঁ আৰু।
হয় হয়।
বাকী এতিয়া কি কৰি আছে?
এতিয়াতো এনেই ওলাই আহিলো অলপ ফিল্ডৰ চাইডে।
ঘৰত যোৱা নাই নেকি?
ঘৰত মানে বন্ধই নিদিয়া হল আমাৰ অফিচত।
আহ।
উম।
ক'বলৈ গ'লে যিহেতু এইটো জুলাই মাহ ন
অ', জুলাই মাহত এনেই নৰ্মেলি আপোনাৰ বন্ধ দিয়ে বেলেগ অনুষ্ঠানত কিন্তু আমাৰ অনুষ্ঠান অনুষ্ঠানত মানে আপোনাৰ বন্ধ দিয়া নাই এতিয়ালৈকে।
হয় হয় একচুৱেলি এই জুলাই মাহতো বহুত বেছি গৰম হয় গতিকে চৰকাৰে অলপ চাব লাগে মানুহবোৰৰ প্ৰতি অলপ। মানে গ গৰম কাৰণে অলপ বন্ধ দিব লাগে বেছি নহলেও দহ পোন্ধৰ দিন মান।
হয় হয় এইটো আমাৰ আমাৰ অনুষ্ঠানতটো চৰকাৰী অনুষ্ঠান নহয় যে আমাৰ অনুষ্ঠানতটো মানে বেচ চৰকাৰী অনুষ্ঠান।
হয় হয়।
বন্ধ নাই দিয়া মানে। বন্ধ দিব পাৰে হলেও মানে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰাই আছে আমাক।
একচুৱেলি তেওঁলোকৰ ল'চ হৈ যাব বুলি মানে বন্ধ দিয়া নাই।
হয়।
একো নাই নিজৰ ডিউটি একো নাই নিজৰ ডিউটিটো পালন কৰিবই লাগিব উপায়তো নাই ন।
হয়, হয় আৰু মানুহৰ কাৰণে আমি কৰিব লগা হৈ আছে, যি হৈ আছে, মানুহৰ কাৰণে কৰি আছো মানে মানুহৰ ভালৰ কাৰণে আৰু
হয়।
আমাৰ কামটো আৰু কি আৰু, মানুহৰ কাৰণে এই সহায় কৰা মানুহক সেইটোয়ে আমাৰ কাম।
অ', হয় ম, ঠিকেই কৰিছে আপুনি ভাল কাম কৰিছে কৰি যাওক আপোনাৰ, উজ্জ্বল ভৱিষয়ত কামনা কৰিছো হা, আপুনি আৰু আৰু অলপ আগুৱ়াই যাওক
ধন্যবাদ, ধন্যবাদ, উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ কাৰণে
হয়, হয়।
কিন্তু হ'লেও বন্ধ দিব লাগে দেই দুদিনমান
হয়, হয়, যিহেতু গৰম বহুত বেছি পৰিছে
হয়।
বাকী বৰষুণ চৰষুণ দিয়া নাই নেকি আপোনালোকৰ হ হৈছে
আমাৰ এইটো চাইডে বৰষুণ দিয়াই নাই, বহুত দিন হ'ল
অ', কেতিয়াবা বৰষুণ
দিনত ৰ'দ দিব, বহুত গৰম উঠে ৰাতিও বহুত গৰম
হয়, হয়, হয় বৰষুণৰ অলপ প্ৰয়োজন হৈছিল চাগে ন
অ', অলপ মানে কি আৰু বহুতে প্ৰয়োজন হৈছিলে
যিহেতু, গুৱাহাটীত গছ গছনিৰ সংখ্যা বহুত কম গতিকে, অলপ বৰষুণৰো দৰকাৰ হয়
হয়, হয়
ইমান গৰমতো থাকিব নোৱাৰি ন
আপোনালোকৰ সেইফালে বৰষুণ দিছেনে?
আমাৰ এইফালে ৰাতি ৰাতি বৰষুণটো অলপ এইকেইদিন দিছে
অ',
কিন্তু দিনত হ'লে তোমাৰ পূৰা ৰ'দ দিয়ে
হয়
ৰাতি হলেও বৰষুণ দিয়ে, তেনেকুৱাই কৰি আছে মানে এইকেইদিন বতৰৰতো
আৰু কাৰেন্ট ইমান থাকে নে, আমাৰ এইফালে কাৰেণ্ট অহা যোৱা কৰি আছে মানে
কাৰেণ অলপ প্ৰব্লেম দিয়ে বৰষুণৰ বতৰ হলে
হয়।
বাকীতো ঠিকে থাকে
হয়, হয়
আপোনালোকৰ সেইফালে?
আমাৰ ইফালেো কাৰেণ্ট অহা যোৱা কৰি থাকে
অ',
মানে কাৰেণ্টটো থকাৰ সময়ত অকনমান শান্তি লাগে কিন্তু, কাৰেণ্টটো নথকা টাইমত মানে আকৌ মানে, বহুত গৰম উঠি যায়
অ', হয় বাৰু কাৰেণ্টটো থাকিলেহে ভাল লাগে যিহেতু গৰমৰ বতৰ নহয় জানো, বিচনী বিচানী ব্যৱহাৰ কৰিব নোৱাৰো এনিটাইম
হয় হয় হাত চাত বিষাই যায়।
হয় ফেনৰ ফেনৰ অ সমান হ'ব নোৱাৰে ন।
হয় হয়।
গতিকে আ অকমান কাৰেণ্টটো নাথাকিলে বাৰু অলপ ব্যৱহাৰ কৰিব পাৰি বিছ টো। আকৌ কাৰেণ্টটো অহাৰ পিছত তোমাৰ ফেনৰ দৰকাৰ হৈ যায়।
হয়।
এ চি চেচি ব্যৱস্থা নাই নেকি?
এ চি ব্যৱস্থা আছে কিন্তু অফিচতহে আছে মানে সেইটো। মোৰ ৰুমত এচি লগাম বুলিয়ে ভাবি আছো এইকেইদিনত।
হয় হয়।
কিন্তু মই মানে সময়ে পোৱা নাই অফিচৰ কামৰ পৰা।
অ'।
উম। আপোনালোকৰ এ চি আছে নে?
আমাৰ এচি তেনেকে